হেল্ল'। কোনে কৈছে।
উম কি কৰি আছ আপুনী মোক চিনি
অ অ চিনি তুমি মাতো বুজা বুজাবও লাগে।
আপুনি মোক চিনি পোৱা নাই। ইমান দিছ হাজ কথা পাতিলো, আপুনি মোকে চিনি নাপাই এনেক কেনেক হ'ব
অঁ হয় দিয়া পাইছোঁ পাইছোঁ। এনে ধেমালি কৰিলো এনে ধেমালি কৰিলো তোমাৰ মনটোয়ে চালো মই এনে ধেমালি কৰিলো।
আপ আপুনি বিৰাট হেমালি কৰি থাকে আৰু ভাল লাগেন ধেমাৰি গ থাকিলি, এনেকে ধেমালি কৰি থাকিলে ভাল লাগে আৰু।
উম। ধেমালি কৰিলে ভাল পাওঁ এই নাই তেকে থাকিলে কি হব আৰু। বেয়াকৈ থাকিলে লাভ নাই না যিমানে ধেমালি কৰে সিমানে আয়ুসটো বাঢ়ি যাব ন।
অ এনেকে হাহি ফূৰ্তি কৰি থাকিব লাগে মানে হাঁহি হাঁহি হাঁহি থাকিব লাগে ভাল লাগে আৰু হাঁহি থাকি
তুমি এতিয়া কি পঢ়ি আছা?
মই পঢ়া শুনা বাদ দিলো।
বাদ দিলা নেকি, কিবা চাকৰি তাকৰি এপ্লাই কৰিছা নেকি? চাকৰি কৰা নে নাই কৰা উ প্ৰাইভেট কৰি আছা?
নহয় চৰকাৰী।
গমেই পোৱা নাই দেখোন মিঠো খোৱা নাই মাক।
খাব দিয়ক আপুনি
পোৱা নাই
গমেই নাপায় নেকি অ আজি দুইমাহ হ'ল
দুই মাহৰ‌ তই গম পোৱা নাই অ তোমাৰ তো মাকো লগ পাইছিলো তেওঁক পোৱা নাই
আপুনি নাহে নহয় নাহিলে কেনেকে গম পাব আহিব অলপ মাজে সময় আমি
পাতিছোঁ তোমাৰ চাকৰি বাকৰি কথা কোৱা নাই আকৌ হৈছিল হৈছিল এই আজি বেছি দিন হোৱা নাই পোন্ধৰ দিন মান
অ পাহৰি থাকিলে নেকি পাহৰিত থাকিব পাৰি দিয়ক চোন ময়ে কলো দিয়ক আপোনাক কিয় বা পাহৰি থাকিলে ময়ে কলো দিয় একো নহয় কি হ'ল মই গলে
নে মোক কিবা কব বেয়া পাইছে নেকি মই মে নিজৰ বুলি ভাব তেতিয়া হ'লে তোমাৰ কথা সুধিছো মই কি কৰি আছে? আছে এনে এনে কৈছে তথাপি চাকৰি পা বুলি কোৱা নাই, মোৰ মনটো বেয়াই লাগিল দেখোন।
এ বেয়া নকৰিবি এইটো মনটো বেয়া কৰিবলগীয়া একো কথ থা নহয় অ মইতো কলো নহয় আপোনাক।
কৈছা বুজিছো মইতো তোমাৰ কথা সুধিছো মাক তাৰ পাছতো যদি তুমি চাকৰি পোৱা বুলি কোৱা নাই মই এতিয়া পা বুলি শুনিছো মনটো অলপ বেয়া লাগিবই ন।
অ।
সেইটোৱে কৈছো তুমি গৈ পেলাই মাক সুধিবাচোন।
ঠিক আছে।
উ তেতিয়া কব ভালে পাইছো বহুত ভাল পাইছো চাকৰি পোৱা কাৰণে। কি পোস্তত পাইছা?
মই কম দিমক আপোনাক লগ পালে।
কি পৌস্তত পাইছা সেইটো ক'ব নোৱাৰি?
লগ পালে কম দিয়ক।
অ দিয়াহ।
ভালে পাইছো। বেয়া নহয় বৰ্তমান বাৰু মানে লগ পালে ক'ম আৰু এইবোৰ মানে লগ পালে কৈ ভাল লাগে আৰু
দৰমা হৈ আছে ন
অঁ
অঁ ঠিকেই আছে কষ্ট কৰি পঢ়িছা চাকৰি পাইছা- ত বহুত ভাল কথা ভাল পাইছোঁ
অ অ ধন্যবাদ।
উ বেচি দিন বহা নাই ন পঢ়ি কেনে। তোমাৰ কমপ্লিট হোৱাৰ পিছত পঢ়া। অ এনেক পালে ভাল,
অ,
এটো চাকৰিত সন্তুষ্ট আছা নে তুমি নে আৰু কিবা পৰী ক্ষা দিবা
চাই লওক কি কৰিব পাৰো নোৱাৰোঁ
অ কিচ কেতিয়াবা আৰু কিছুমানে অ সেই নহ চাকৰি কৰি থাকে কৰি থাকে আকৌ বেলেগ প্ৰমোচনৰ কাৰণে আৰু পৰীক্ষা দিয়ে আৰু বাহিৰে পৰীক্ষা বেলেগ পোষ্টৰ কাৰণে পৰীক্ষা দিয়ে সেনেকে থাকে ন সেইটো কথা সুধিছ তে তোমাক
মই চাই লওঁ দিয়কচোন কি কৰিব পাৰো
অহ হয় বাৰু তাৰপাছত হেৰি মা কি কৰি আছে
মা ভাত বনাই আছে
নাই কোৱা
বহুত দেৰি হ'ল দেখোন
উপাই নাই আৰু অলপ সময় যাবই দিয়কচোন দেৰি হবয়ে আৰু কি কৰিবা ত কৰিব নোৱাৰি।
অহ আজি তাৰমানে ডিউটি নাচ চিলে?
নাই নাই।
উম।
ৰবিবাৰে আছে নে দিউটি?
অঁ যাব লাগিব।
ৰবিবাৰে আছে কামটো সহজ না কষ্ট? লেপটপৰ কাম নেকি?
অ সেনেকুৱাই আৰু কি হব বেলেগ আজিকালিটো সেইটোৱে।
অ হয়তো, এইটো লেপটপত অনবৰ্ত থকাতো অলপ কষ্টকৰ ন?
অঁহ।
কেই ঘণ্টা ডিউটি?
অ ন ঘন ন নহয় সাত ঘন্টা।
অ সাত ঘন্টা কাম কৰিব লাগে।
উম হয়। কৰিব লাগে আৰু সাত ঘণ্টা।
ৰাতিপুৱা কেইটাত যোৱা কেই বজাত?
ৰাতিপোৱা আমি যাওঁ, প্ৰায় দিয়কচোন আপো ভালদৰে কি কৰো কি নকৰো, এতিয়া খুনি শুনি থৈ দিয়ক। তুমি এইফালে আহা। তাৰপিছত?
এনেই হ'ব ভাল আপোনাৰ বাকী চাকৰি পাইছে কিনো বেয়া হ'ব আৰু ভালে।
ভাল ভাল ভাল বহুত ভাল।
অ', আহিবা আমাৰ ঘৰত।
যাম যাম।
মিছা কৈছো এনেই আহিবা। এনে কৈছো নালাগে নালাগে নালাগে, এনে কষ্ট কৰি পঢ়িছা তোমাকে মিঠাই খুৱাব লাগে আৰু পঢ়িছা চাকৰি পাইছা আমাক এনে কৈছো মই, না লাগে দিয়া নালাগে দিয়া।
কি মিঠাই খাই ভাল পাই নকয় কিয়, মই লৈ যাম নহয় আপোনাক যি লাগে
ম চুগাৰ আছে মই মিঠাই নাখাও। এনে কৈ আছোঁ তোমাক সেই খোৱাৰ কথা। মোৰ চুগাৰ আছে চুগাৰ-চুগাৰৰ কাৰ মই মিঠাই নাখাওঁ।
চুগাৰ থাকিলে চাগে থাকিলেও অলপ চুগাৰ ফ্ৰী খাব পাৰে নহয়, মই লৈ যাম দিয়ক।
উম, উম, সেইটো তোমাৰ কথা আৰু এইটো মই আৰু কিয় কম, কি মিঠাই আনিবা। মই হয় মিঠাই
অ', পাইছোঁ।
বুজি পাইছা?
গম পাইছোঁ।
বেয়া পালা নেকি? এনেকে কও
এ, বেয়া নাপাও, বেয়া পোৱা নাই।
মিঠাই খোজাও হ'ল, নাখাও ইমান কথা হ'ল এইখিনি। হয় না? উম, দে কোনদিনা আহিবা পাৰিবা আমাৰ ঘৰত? ডিউটি-টি কামতো যোৱা ক ক'ত যোৱা? কেতিয়া আহিবা? এইবাৰ কেতিয়া আ তুমিতো কামতে যোৱা?
মই যাম আৰু লাহেকে যাম দিয়ক আৰু বেছি এ টাইম নালাগে
অঁ আহিবাহ আহা যাহাটো থাকিলে তাৰমানে অলপ নিজৰ নিজৰ লাগে ন আহিবা
যাম যাম যাম যাব লাগিব মই যাম যাম কে ভাবি আছো যাবই পৰা নাই
কে
হয় কি কৰিছা
উম
মই আপোনাৰ সেইদিনা ফুৰিবলৈ গৈছিলো অ সেইফালে শ্বিলঙৰ ফালে গীও ভাল লাগিল হ'ল আজি এদিন হ'ল এদিন হ'ল যাবলে তাৰপিছতে ৰাস্তা ৰাস্তাটো মানে আপোনাৰ ইমান বেয়া নহয় বৰষুণ দি আছে ইমান বহুত জোৰকৈ বৰষুণ দি আছে ভাবিলো ভাল লাগিব গৈ এই বেছিকে দিগদাৰে পালো।
ক'ত, বৰষুণ ক'ত পাইছা?
বৰষুণ আমি আপোনাৰ সেইপৰে পাইছো। ত নংপুৰ পৰা বৰষুণ পাইছো তাৰপিছত বৰ অ দিয়কচোন নামি পেলাই গৈ চাই ভাল লাগে। বৰষুণ আহিলে চব তৈয়াই কৰি দিয়ে নহয় যি ঠি তাৰ
অ নংপুত নামিকিনে চাহ তাহ খালা।
অহ খাইছো খাইছো। তাতে আমি। চাহ আৰু হেৰী খালো। পৰঠা খালোঁ।
অহ।
ক গৈ গৈ গৈ আকৌ আপোনাৰ অলপ আগলৈ বৰষু। কি প আৰু কিবা কিবি ক ত তেওঁ ইমান বেয়া ৰাস্তা নহয় একোৱেই চাব নোৱাৰিলো ভালদৰে।
ৰাস্তাতটো বেয়া নহয়, খালি বৰষুণৰৰ কাৰণে অলপ অসুবিধা হৈছে
আপোনালোকে গৈ পাইছেনে, কেতিয়া গৈছিলে, আপুনি কেতিয়া যোৱা মাহত গৈছিলে।
অহ, গৈছোঁ গৈছোঁ কি কি চলো মানে ফাৰ্ষ দে গলো দাউক গলো চেৰাপুঞ্জী আৰু এই সাত ভনী যে আছে। ৱাটাৰফলছ, পানি তাত সেই চালো, চালো কিবা কিবি আৰু এলিফেণ্ট কি কি বুলি কয় অ ফলচ এলিভেন ফলচ আছে দে হাতী ফলচ বুলি কয় সেই চালো। ত জাগা গলে এ ঠাণ্ডা কিন্তু গৰম লগা নাই। গৰম চিজনতেহে ভাল লাগে। এই চালো আৰু কিবা কিবি চালো মনত নাই আৰু।
অহ।
চাইছো কিবা কিবি, চাব লগা জেগা বহুতে আছে কিন্তু নাম বিলাক মনতে নাথাকে নহয়।
তাৰপিছত।
গাড়ী দি লৈ যায় আৰু, তাতে সেনেকে চাই আছো আৰু। য'তে লৈ যায়, ত'তে চালো। য'ত মানুহৰ ভিৰ থাকে, তাতে গাড়ী ৰখাই দিয়ে, তাতে চালো। উম, ভিতৰে ভিতৰে বহুত খিনি চাব লগা জেগা আছে, যিমানেই ঘূৰি ঘূৰো সিমানেই পইচা বহুত যায়।
অ।
ভিতৰে ভিতৰে বহুত আছে চাব লগা জেগা। পইচাৰ কথা আৰু চব।
অ', অ', অ।
পইচাই চব জাগাত লৈ যাব।
গম পাইছো।
উম। তাতে চুমু গাড়ীখন লৈ গৈছিলো।
হয় নেকি?
উম। আমি মানে সাতজন গৈছিলো।
আপুনি তাতে।
খাৱাটো আমি লৈ গৈছো বনাই, তাতে খাৱা যায় খাৱা বস্তুবিলাক বহুত দাম। বনাই লৈ গৈছো, কিবা কিবি বন বনাই লৈ যাই মানে খাইছো আৰু। এনেই শুকান বস্তু এ পেকেট-চেকেট এনেই কিনি খাইছো।
অঁ।
কিন্তু এনেই ভাল হেৰিত পেট ভৰা বস্তুটো বনাই লৈ গৈছো।
কি বনাই লৈ গৈছে?
আমি পোলাও মাংস লৈ গৈছো।
অঁ। অ', আতচা। আৰু?
আৰু এইবেই চিম্পুলে এনেকেই নিছো আৰু সৰল কৰি। বেছি হেৰিকে নিয়া নাই, আইটেম নিয়া নাই।
আৰু?
আৰু কেঁচা বুট নিছোঁ।
সোৱাদ লাগি চাগে নহ বোৰ খাই
মাজে মাজে খোৱা আৰু তাৰপিছত আম নিছো।
অ আৰু
লিচু নিছো।
লিচুতো তাতে আৰু আপোনাৰ তাতে বিৰাট ফল চলো পায় নহয় আৰু
দাম বহুত।
আৰু
তাতটো বহুত দাম বস্তু বিলাক সেইকাৰণে ঘৰৰ পৰাই লৈ গৈছো। গোটেইখিনি বস্তু আৰু পানী বটলো লৈ গৈছো।
বঢ়িয়া কাম কৰিছা।
তাতে আৰু খালি চাহে চাহ জেগা বিলাক চাইছো আৰু গাড়ীত দাঙি খাইছোঁ।
অ ঠিকে কৰিছা দিয়া।
ঠিকে আছে নে।
অ', অ'। ভাল কৰিছা।
অ', তোমালোকে কি, কেনেকে খাইছ বাহিৰত খাইছা?
অ'
বাহিৰত খোৱাতকে নিজে লৈ যোৱা টো, ভাল।
অ', নিজে লৈ যোৱাটোতো চবতকে ভাল হয়।
অ'।
হয়নে?
অ', ৰাতিপুৱাই বনাইলৈ গৈছোঁ আৰু তাতো বেয়া, চেয়া হোৱা নাই আৰু।
অ', বেয়া নহয়তো, ইমান আপুনি যদি বনাই লৈ যায় বহুত ভালদৰে একো বেয়া নহয়।
অ'। তাতে কিনিব লাগে, বহুত ডাবল, ডাবল যাব। পইচা, বহুত খৰচা। অ', ঘৰৰ বস্তু ভাল
অ।
শুকান ৰুটি চুতি নিব পাৰি বনাই। নিয়া নাই আমি কলা মাংস লৈ গৈছোঁ। শুকান ৰুতি নিয়া পানী আলু ভাজি এইবিলাক নিয়ে পাৰি। ইতে বেয়া নহয় আৰু। পলা মাংসটো নিলে বেছি সহজ হয় আৰু।
দিয়ক ফোনটো ৰাখক আপুনি।
হে?
মোৰ অলপ কাম আছে, ৰাখি দিয়ক।
হয় নেকি?
অ, মোৰ দুটামান কাম আছ ছে এতিয়া অলপ ফুৰি আহোঁ। তাই অলপ ফুৰি আহো কাটি দিয়ক।
নাকাতো কাটি কাটি দিব কাৰণে ফোন কৰা নাই।
হয় নেকি?
আৰু কিবা আছে যদি কথা পাতক। কি হ'ল? চৈ চৈধ্য মিনিট